অ' চু কোৱা
কি কৰি আছা
মই এনেই আছিলো ৰবা বহি তুমি কি কৰিছা
মইয়ো আছো ৰবা এনেই এনে আছো ৰবা কি চাহ খালা
নাই ৰবা খোৱা নাই এতিয়ালৈকে খাম আৰু অলপ দেৰিকে তুমি খালা
মই খাইচো ৰবা
কি বাকি ঘৰৰ ফালে খবৰ ভালনে
অ আছে দিয়া ভালে তোমালোকৰ ফালে আছে না ভালে সকলোৱে
অ অ আমাৰো ভালেই ৰ'বা
অ বাকী কলেজ গৈ আছা নে নাই
নাই ৰ'বা এতিয়া গৰমৰ বন্ধ দিছে ন তুমি
অ আমাৰো দিছে ৰ'বা গৰমৰ বন্ধ
অ ক'ৰবাত ফুৰিব গ'লা নে নাই
ফুৰিব বৰ্তমান যোৱা নাই যামহে আৰু তুমি গৈছা
উম নাই ৰ'বা এতিয়ালৈকে মই ভবাই নাই চাওঁ ৰবা গাঁৱতে যাওঁ নেকি আৰু
অ ময়ো ভাবি আছো গাঁৱত যাম বুলি।
উম তাকে তো ৰবা
উম বাকী কলেজত গৈ ভাল লাগে নে নে স্কুলতে ভাল লাগিছিলে আগতে
সেনেকুৱাতো ক'ব গ'লে এতিয়া কলেজ আৰু স্কুলৰ মাজত ক'ব গ'লে ত স্কুলতে বেছি ভাল লাগিছিল দিয়াচোন কলেজত ভাল লাগে বেয়া লাগে বুলিও নকওঁ কিন্তু মানে স্কুলৰ দৰে ভাল নালাগে আৰু যিমান হ'লেও কলেজত।
হয় তুমি ঠিকেই কৈছা আৰু কলেজত আমি এতিয়া নতুনকে গৈছো আমাৰ নতুন নতুন মানে লগৰ বন্ধু হৈছে সিহঁতৰ লগত মিলোতে আমাৰ সময় লাগিব চ' তোমাৰ স্কুলতে বেছি ভাল লাগিছিল আৰু সৰুৰে পৰা আমি একেলগে মানে ডাঙৰ হৈছো একেলগে সকলোৱে এজনে আনজনক জানো তেনেকে ভাল লাগিছিলে আৰু
ঠিকে কৈছা দিয়া মানে স্কুলৰ দিনবোৰ বেছি ভাল আছিল বা একদম বৰ ধুনীয়া আছিল দিয়া চোন যিহেতু মানে স্কুলৰ লগৰবোৰে হওক বা মানে শিক্ষক-শিক্ষয়িত্ৰীসকলে হওক কিমান মৰম আদৰ কৰিছিল ত সেই সকলোবোৰ পাহৰিব নোৱাৰি এতিয়া।
অ তুমি ঠিকে কৈছা আৰু আমি একে সৰুৰে পৰা একেলগে ডাঙৰ দীঘল হৈছো। সকলোকে মানে আমাৰ নিজৰ সকলোকে আমি নিজৰ বুলি ভাবি লৈছিলোঁ আৰু আৰু মানে সকলো কথা আমি শ্বেয়াৰ কৰিব পাৰিছিলো টিচাৰকে হওক বা আমাৰ মানে বন্ধুকে হওক সকলোৱে আমাক মানে বুজি পাইছিল আৰু এতিয়া কলেজত নতুন নতুন কে গৈছো সকলো নতুন নতুন ছাৰ বাইদেউ লগ পাইছো নতুন নতুন বন্ধু এনেকুৱা আৰু স্কুলৰ টাইমত বেছি ভাল লাগিছিল আৰু আমাৰ
তুমিও ঠিকেই কৈছা স্কুলৰ সময়ত সেইকেইদিন বেছি মৰম মানে বহুত ভাল লগা আছিল দিয়াচোন যিহেতু মানে মানে সকলো লগৰবোৰৰ লগত একেলগে খেলা ধূলা কৰা বা বাৰ্ষিক খেল ধেমালিতে হওক বা এনেই যোনবিলাক আমি ক্লাছতে বনমাচি কৰো সকলোবোৰ কথা মানে এতিয়া বহুত মনত পৰে কাৰণ তেতিয়াতো ভাবিছিলোঁ আৰু কেতিয়া স্কুলৰ পৰা ওলাই যাব এতিয়া চেই চক কিন্তু এতিয়াহে বুজিছো আৰু কিমান যে মূল্যবান আছিল স্কুলত দিনবোৰ
উম। তুমি ঠিক কথাই কৈছা। আগতে ভাবিছিলো আমি কেতিয়া এই স্কুলখনৰ পৰা ওলাব পাৰিম। ইমান মানে ভাল লগা নাছিল আৰু আমাৰ। এতিয়া ওলাৰ পিছতহে আমাৰ এতিয়া মনত পৰে যে স্কুলীয়া দিনবোৰে ভাল আছিল, সকলোতকৈ মানে মূল্যবান সময় আছিল আৰু আমাৰ কাৰণে স্কুলীয়া সময়খিনি
তুমি একদম ঠিকে কৈছা স্কুলৰ দিনবোৰ মানে কেতিয়াও পাহৰিব নোৱাৰোঁ মানে লগৰবোৰৰ লগত যোনবিলাক আমি খেল ধেমালি কৰিছিলোঁ মানে একেলগে সেইবোৰ বহুত আৰু বাল এ যে আমি শিক্ষক শিক্ষয়িত্ৰীসকলে আমাক যিমান মৰম কৈছোঁ কলেজৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ আমাক বহুখিনি মৰম কৰি দিয়াচোন কিন্তু যিমান হ'লেও মানে স্কুলৰ দৰে হ'ব নোৱাৰে কেতিয়াও স্কুলৰ দিনবোৰ বহুত বেলেগ আছিল আৰু
উম তুমি ঠিক কথাই কৈছা আৰু স্কুলৰ বাইদেউহঁতে আমাক নিজৰ মানে সন্তানৰ দৰে আৰু মৰম কৰিছিল আৰু আমাৰ সৰুৰে পৰাই মানে পঢ়াইছিল আমাৰ মানে সকলোবোৰ কথা বুজি পাইছিল যে আমি কেনেকুৱা আৰু আমাক মু মাৰিছিলো আমাক মৰমো কৰিছিল যিমানে আমাক মানে আমাক মানে ভাল পাইছিল আৰু তেওঁলোকে আৰু আমাৰ ভাল হোৱাতোৱে বিচাৰিছিল এতিয়া আমি নতুনকে কলেজত গৈছো বহুত ছাত্ৰ ছাত্ৰী আমাক মৰম কৰে কিন্তু মানে ইমানো নহয় যে আমাক মানে বুজি পায় আমি কেনেকুৱা আমাৰ মানে আমাৰ নিজৰ মানে ভিতৰুৱা কথাখিনি মানে আমি ক'ব নোৱাৰোঁ আৰু মানে কলেজৰ মানে ছাৰ বাইদেউহঁতক
অ তুমি ঠিকেই কৈছা দিয়াচোন সেনেকুৱাতো হয় আৰু আমাৰ স্কুলৰ সেই দিনবোৰলৈ তোমাৰ বেছি মনত সেই ক্লাছ টেন বা নাইনত যে আমি মানে ধৰা সৰস্বতী পূজাই হওক বা টিচাৰ্চ ডে হওক বা বেলেগ কিবা কিবি ফাংচন যে মানে আমিয়ে বহুখিনি লাগি দিছিলো দিয়াচোন আমিয়ে পাতাৰ দৰে হৈছিল ত মানে সেই সকলো দিনবোৰ মানে মন পৰিলে যে মানে স্কুলত পঢ়া সময়খিনিৰ বাহিৰেও আমি এনে গৈছিলো কাম কাজ খিনি কৰিছিলো বা ফূৰ্তি কৰিছিলো তেতিয়া আমি অকল লগৰবোৰৰ লগতে নহয় আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতো বহুত ফূৰ্তি ফাৰ্তা কৰি চলি আছে সেই বাহিৰা সময়খিনিত
হয় তুমি ঠিক কথাই কৈছা আৰু আমি মানে স্কুলীয়া সময়তে নহয় আমাক তুমি ঠিকেই কৈছা যে কিবা শিক্ষক দিৱস পতা বা সৰস্বতী পতা পূজা পাতাই হওক আমি লগ হৈছিলো এতিয়া আমি নি আৰু ফূৰ্তি কৰিছিলো এতিয়া আমাৰ নিজৰো ভাল লাগিছিল দিয়াচোন ইমান আমি লগ বন্ধুৰ সৈতে মানে আমি কথাও পাতিছিলো ফুৰিবও গৈছিলো আৰু একেলগে মানে টিউচনতো গৈছিলো তেতিয়াও আমাৰ ভাল লাগিছিল মনবোৰ একেলগ হৈছিলো আমি
হয় তুমি ঠিকে কৈছা দিয়াচোন সেই দিনবোৰ ঘূৰাই ত নাপাওঁ কিন্তু সেই দিনবোৰৰ যোনবিলাক স্মৃতি আছে সেই স্মৃতিবোৰ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আচলতে সেই মানে বেলেগ বোৰ কথা আমি কেতিয়াবা পাহৰিলেও কিন্তু মানে স্কুলৰ যোনবোৰ দিন আছিল স্কুলৰ যোনবিলাক কথা আছিল ন আমি সেইবিলাক কেতিয়াও আচলতে পাহৰি দব নোৱাৰোঁ। মানে শিক্ষক শিক্ষয়ত্ৰীসকলে আমাক যোনবিলাক মানে শিকাইছিল যে ইমান মানে পঢ়াৰ লগতে বাহিৰে শিক্ষাও বহুতখিনি দিছিল দিয়াচোন আচাৰ ব্যৱহাৰ হওক বা কিবাকিবিয়ে হওক সেই সকলোবোৰ আমি কেতিয়াও মানে পাহৰিব নোৱাৰোঁ।
হয় তুমি ঠিকে কৈছা আৰু আমি মানে স্কুলত স্কুলত থাকোতে মানে আমি মানে সকলোবোৰ কথা মানে বুজি পোৱা নাছিলো। আছিলো ইমান ভালদৰে যে মানে স্কুলৰ পৰা ওলাই অহাৰ পিছত যে আমাৰ কিমান মানে কিমান মানে বেয়া লাগিব আৰু সেইবোৰ স্মৃতি আমি মনত পেলাই পেলাই কিমান দুখ লাগিব। তেতিয়া আমি বুজি পোৱা নাছিলো আৰু তেতিয়া আমি ভাবিছিলো যে কেতিয়া এখন স্কুলৰ পৰা ওলাই যাব পাৰো কেতিয়া মানে ওলাব পাৰিম তে আমি শান্তি পাম আৰু কিন্তু এতিয়া এতিয়া এনেকুৱা লাগি আছে যে মোৰ মানে স্কুলত থকা সময়খিনিতে বহুত ভাল লাগিছিলে আমাৰ আৰু শান্তিও আছিল তেতিয়া।
অহ তুমি ঠিকেই কৈছা আঁচলতে স্কুলৰ জোন খিনি আমি যোনবিলাক আৰু ধৰা শিক্ষক মানে খেলা ধূলাৰ সময়তে যেতিয়া মানে আমাৰ স্কুলবিলাকত যেতিয়া বাৰ্ষিক মানে খেলা ধূলা তেতিয়াও আমি কিমানে মানে এনেই গৈছিলোঁ হয় কিন্তু বহুতে মানে অংশগ্ৰহণ নকৰে তেতিয়া আমাক আমাৰ টিচাৰ বোৰে বুজাইছিল যে জিকাটো ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু মানে আমি ভাগ লোৱাটোহে মানে বেছি গুৰুত্ব। গুৰুত্বপূৰ্ণ সেইকাৰণে আমি চবতে অংশগ্ৰহণ কৰিব লাগে আৰু সেইবোৰ কথাই আমাক এতিয়াও মানে মন পৰে দিয়াচোন।
হয় তুমি ঠিকে কৈছা আৰু অংশগ্ৰহণ নকৰিলে মানে মানে মানে জিকাতটো ডাঙৰ কথা নহয় আমি এটা খেলিল মানে অংশগ্ৰহণ কৰিলো তেতিয়া আমাৰ নিজৰে ভাল লাগিব দিয়াচোন।
হয় তুমি ঠিকে কৈছা তেতিয়া আমি মানে এতিয়া আমি বুজি পোৱা হৈছোঁ যে তেওঁলোকে সেইবোৰ আমাৰ খুব বেয়া কাৰণে কোৱা নাছিল আমাৰ ভালৰ কাৰণেই কৈছিলে দিয়াচোন এতিয়া তেতিয়া আমি বাৰু বুজি পোৱা নাছিলোঁ কিন্তু এতিয়া আমি যিহেতু বুজি পাইছোঁ এতিয়া আমি মানে এতিয়া তেওঁলোকৰ কাৰণে ইমানে সেইকাৰণে বেছিকৈ মনত পৰে বা স্কুলৰ দিনবোৰলে আমাৰ ঘূৰি যাব মন যায় কিন্তু সেই দিনবোৰ যিহেতু আমি কেতিয়াও ঘূৰাই পাব নোৱাৰোঁ আৰু সেইকাৰণে বহুত দুখ লাগি দিয়াচোন।
হয় তুমি ঠিকেই কৈছিলা আৰু স্কুলত আমি একেলগে পঢ়িছিলো। কথাও পাতিছিলো বদমাছিও কৰিছিলো দিয়াচোন। হলেও আমাৰ তেতিয়া মানে সুখৰ দিন আছিল সেইবোৰ আৰু সেইবোৰ আমি কেতিয়াও মানে পাহৰিব নোৱাৰো সেইবোৰ স্মৃতি হিচাপে আমি ৰাখি থব পাৰি লাগিব আৰু আৰু মানে পৰীক্ষাৰ টাইমতে হওক বা কোনোবা নোৱাৰিলে আমি মানে সহায় কৰিছিলো বা তেওঁলোকেও আমাক সহায় কৰিছিল এনেকুৱাই ভাল লাগিছিল আমাৰ স্কুলত আৰু স্কুলীয়া সময়খিনি সেনেকে আমি হাঁহি ধেমালিৰে পাৰ কৰিছিলো সৰুৰে পৰা ডাঙৰ হৈছো একেলগে সকলোৱে
উম তমি ঠিকে কৈছা দেই কিন্তু এতিয়া সেই ণবোৰ খোলে নাই বা এতিয়া মানে যিমান হ'লে যোনবিন আমি লগ পাইছো এতিয়াওে তেওঁলোকে অকণমান হ'লেও স্বাৰ্থ পৰ হয় দিয়াচোন মানে নিজৰ জীৱনৰ কাৰণে। সকলোৰে মনত এতিয়া কম্পিটিশন ভাপ ভাৱটো হৈ গৈছে ন কিন্তু স্কুলত থাকোঁতে সেনেকুৱা নাছিল আমাৰ- আমাৰ লগৰবোৰৰ মানে যাতে সকলোৱে মিলি কেনে পাছ হয় বা সকলোৱে একেই হয় সেনো কাটো বিচাৰিছিলো কিন্তু আ আজিৰ দিনত সেইবোৰ নাই মানে কলেজৰ সেই জীৱনত আৰু
হয়, তুমি ঠিকে কৈছা আৰু আমি স্কুলত থাকোতে আমাৰ লগ বন্ধুবিলাকে আমাৰ বিপদতো আমাক সহায় কৰিছিলে। আৰু মানে আমাক আমি যদি দুখিও হও তেনেহ'লে সিহঁতে আহে আমাক মানে অকমান হ'লেও সাহস দিছিলে আৰু বোলে মানে বুজাইছি ছিলে যে এনেকুৱা কৰিলে এনেকুৱা হ'ব, সেনেকুৱা আৰু মৰমীয়াল আছিল আমাৰ মানে নিজৰ দৰে আছিল নিজৰ পৰিয়ালৰ মায়ে দৰে আছিল সকলো। সৰুৰে পৰা যিহেতু আমি একেলগে ডাঙৰ হৈছো মৰম আছিল আমাৰ মাজত কিন্তু এতিয়া স্কুলত মানে কলেজত মানে সকলোবোৰ বেলেগ - বেলেগ ন, সকলোবোৰ স্বাৰ্থপৰ মানে নি জৰটোৱে বিচাৰে তেনেকুৱা আৰু হৈছে।
আৰু তেতিয়া পইচা দিয়াচোন তেতিয়া মানে এনেকুৱা লগৰ পাব নোৱাৰে আৰু আমি কেতিয়াও আমাৰ স্কুলৰ দিনবোৰ পাহৰিব নোৱাৰোঁ, লগৰবোৰকে হওক বা শিক্ষক - শিক্ষয়ীত্ৰীসকলে হওক, শিক্ষক - শিক্ষয়ীত্ৰীসকলে আমা হয় বোৰে যিবিলাক আমাৰ বাহিৰা জ্ঞানো দিছিল বা আমাৰ লাগতিয়াল বহুখিনি জ্ঞান দিছিল দিয়াচোন তেওঁলোকে পঢ়াখিনিৰ লগতে বাহিৰা যিমান আচাৰ - ব্যৱহাৰে হওক বা ডাঙৰ - সৰুক কেনেদৰে ব্যৱহাৰ কৰিব লাগে বা নতুন এখন ঠাইত আমি কলেজ- চলেজে গৈ কেনেকুৱা ব্যৱহাৰ কৰিব লাগিব সেই স কলোবোৰ আমাক শিকাইছিল সেইবোৰৰ কাৰণে আমি এতিয়া বহুখিনি মানে জানা হৈছোঁ দিয়াচোন।
হয় তুমি ঠিকে কৈছা আৰু আমাৰ ছাৰ - বাইদেউসকলে আমি শিকাইছিল যে জীৱনত কেতিয়াও মানে পিছুৱাই যাব নালাগে, সদায় আগবাঢ়ি যাব লাগে। মানে - মানে বাটত যিয়ে বাধা - বিঘিনি নহওক কিয় আমি সদায় আগুৱাই যাব লাগে সেইবোৰ মানে ক্ৰচ কৰি পেলাই তেতিয়াহে আমি জীৱনত উন্ন তি লাভ কৰিব পাৰিম আৰু শৰীৰেপৰা আমাক - আমাক স্কুলত শিক্ষক - শিক্ষয়ীত্ৰিসকলে আমাক এই মানে উপদেশ দিছিলে আৰু। আৰু আমি যাতে সেইবোৰ উপদেশ আগলৈকে মানি যাব পাৰো তেতিয়া আমাৰ নিজৰে ভাল হ'ব, নিজৰে লাভ হব আমাৰ।
হয় ঠিকে কৈছে, দিয়া পিছে আজি ৰাখিছোঁ নহ'লে পিছলৈ আৰু কথা পাতিম।
ঠিক আছে দিয়া, ভাল লাগিল তোমাৰ লগত কথা পাতি, ঠিক আছে দিয়া ৰাখিছোঁ।